কয়া
কি কৰি আছা?
হয়। অ', আছিলোঁ ৰ'বা অলপমান এনেই আৰু ঘৰতে, চাহ তাহ খাই পেলাই অলপমান জিৰাই আছোঁ ৰবা এনেই। অলপ সময় পিছত খোজ কাঢ়িব যাম।
অ', ভালে ভাল এই মোৰ মানে আজি সমস্যা এতাত পৰিছিল কথাটো এনেকুৱা হল মই আজি পেট্ৰল ভৰাবলৈ গৈছিলোঁ, ওপৰত আ বাইকখনত ভৰাব গৈ পিছত ভৰালো, ফুল টেংকি কৰি কৰা পিছত মানে মোৰ এইকেইদিন ধৰা ভিডিঅ' বোৰ পাই আছোঁ কিছুমান তুমিও হয়টো পাইছা? মোৰ বাইকখনেতো হঠাৎ সমস্যা দিয়া হৈ গ'ল, মইতো ভাবিছোঁ কি মই বাইকখন ইমান ধুনীয়াকৈ ছাৰ্ভিচিং কৰী ৰাখিছোঁ, হঠাৎ কি হল? তাৰপিছত গম পালোঁ যে কিবা বোলে ইথানল যুক্ত পেট্ৰল মিহলা এনেকুৱা ধৰণৰ সমস্যাবিলাক হৈছে। মানে এতিয়া মই একেবাৰে মোৰ গৰম হৈ তাৰপিছত মই দ দোকান এখনৰ ওচৰলৈ লৈ গ'লো গেৰেজত, লৈ যোৱাত মোক ক'লে বোলে তোমাৰ বোলে ফিউল পা বোলে চাৰি হাজাৰ টকা খৰচা হ'ব, মোৰ একেবাৰে মাথা গৰম হৈ গ'ল। তাৰ পিছত মই মানে এতিয়া উপায় এতিয়া তোমাক ফোন কৰিছো, কি ক'বা এই বিষয়ে।
অ', অ', কেনেকে সম্ভৱ মানে এইটো, মানে কি বা হ'ল তোমাৰটো।
মানে ই টুৱেণ্টি কোৱা মতে মানে ই টুৱেণ্টি পেট্ৰ'ল মানে ফলত এনেকুৱা ধৰণৰ সমস্যা ৰাচ নিচিনা সমস্যা, এইবিলাক হোৱাৰ আৰম্ভ কৰা বুলি মানে সামাজিক মাধ্যমতো দি মানে, মোক গেৰেজটো ক'লে এনেকুৱাই।
হয় নেকি, অ'। এইটো মানে ডাঙৰ সমস্যা কিন্তু এটো, তাকেতো মানে এনেকে বেয়া হ'ব লাগিলে এইটো মানে বিৰাট ডাঙৰ সমস্যাত পৰিছে , হয়-হয়।
পিছত
হয়।
দুহেজাৰ তেইছৰ পিছত আৰু কাৰন সেইবিলাক তোমাৰ ই টুৱেণ্টি কম্পেটেবল বনাইছে, কিন্তু দুহেজাৰ তেইছৰ আগৰ গাড়ীবোৰ, সেইবোৰ তোমাৰ ই টুৱেন টি নহয়, ই টেন বা ই-ই ফিফটিন সেনেকুৱা টাইপৰ মানে, এতিয়াটো ই টুৱেণ্টি পেট্ৰ'ল উপলব্ধ হৈ গৈছে, কতো বুজিছ
অ', মানে, হয় হয়-হয়, তেনেহ'লে মোৰ গাড়ীখনো মানে, হয়তো সম স্যা দিব পাৰে, কাৰণতো মোৰ গাড়ীখন মানে দুহেজাৰ ওঠৰ চনতহে লৈছিলো মই।
তেতিয়াহ'লে তুমি মানে পেট্ৰ'ল ভৰাওঁতে তুমি এক্সট্ৰা পইচা দি মানে পাৱাৰটো বুলি কয় ন, পা দুটা কোৱালি টাইপৰ পেট্ৰ'ল থাকে, তুমিতো জানাই কিজানি, অ', সেই পাৱাৰ ভৰাব লাগিব। পাৱাৰ ভৰালে তোমাৰ আৰু পইচা বেছি দিব লাগিব।
হয় হয়- হয়, মানে পাৱাৰটোত পাৱাৰটোত হয়তো চাগে বিছ টকামান বেছি চাগে ন।
হয়- হয় বেছি পইচা সেইটোত। এতিয়া সাধাৰণ ৰাইজে ধৰা সেইকাৰণে ই টুৱেণ্টি ভৰাই দিয়ে, ভৰাৰ ফলত এনেকুৱা ধৰণৰ সমস্যা দেখা দিয়ে, এতিয়া চৰকাৰে কোৱা মত তে বোলে সেইদিনা মই এটা সামাজিক মাধ্যমত চাই আছিলো, কৈছে বোলে, আমি বোলে টো বোলে ই টুৱেণ্টিটো বোলে পৰীক্ষাহে কৰি আছো হাৰে, পৰীক্ষা কৰিবৰ কাৰণে আমাৰ জনসাধাৰণৰ গাড়ী বিলাকহে পাইছ ছে নেকি আপোনাৰো
অ'। তে মানে তেওঁলোকৰ মানে কিবাকিবি বেলেগ গাড়ী থাকিব লাগে মানে বেলেগ এটা জমা কৰি থ'ব লাগে সেই তেনেকে ক'ৰবাত বেলেগ ফেক্টৰীসমূহত। অ', তাকেতো, আমাৰ এনেকে সাধাৰণ এনেকে মানে আমাৰ ইয়াত এনেকে এৰি দিলে দেখোন সদায় চবৰে গাড়ী দেখুন তোমাৰ নিচিনাকে এনেকুৱাই হ'ব।
উম, এতিয়া প্ৰায়বোৰ মানুহৰে মই গেৰেজ মানে দাদাজনে মোক ক'লে বোলে ভাই এনেকুৱা ধৰণৰ সমস্যাবিলাক এই গেৰেজত প্ৰায় আজিকালি আহিয়ে থাকে। বহুতৰ এনেকুৱা সমস্যা হৈছে।
সচাকে মানে বিৰাট ডাঙৰ সমস্যা, আৰু এই মানে ইমান টকা দি তুমি এতিয়া আকৌ ভাল কৰিব লাগিব, আকৌ তুমি ভৰালে আকৌ বেয়া হ'ব। সেই তেনেকুৱা মানে তেনেকে কেনেকে চলিব মানে। গাড়ী চলাবই নোৱাৰা হ'বা তুমি, অ'।
কালি সামাজিক মাধ্যম চাই থাকোঁতে, এখন এজন মানুহে কৈ আছিল যে তেখেতে চল্লিশ লাখ টকা দি টয়টা হাইক্র'ছ হাইব্ৰীডখন লৈছে। মানে তেখেতে কৈছে যে হাইব্ৰীড গাড়ী এইবাৰ লৈছোঁ যাতে পৰিৱেশত মানে প্ৰদূষণৰ মাত্ৰাটো কমি থাকে, তাৰবাবে তে তাকে মানে পা‍ঁচ লাখ টকা উপৰেঞ্চি দি মানে চল্লিশ লাখত গাড়ীখন ললে তয়তাৰ, তাৰপিছত এতিয়া গাড়ীখনত তেখেতে ই টুৱেণ্টি ভৰাই মানে চলাই থাকোঁতে হঠাৎ তেখেতৰ গাড়ী বন্ধ হৈ গ'ল। গাড়ীটো পিছত আনিলে, দেখুৱালে দেখুৱাত কৈছে বোলে গাড়ীখন তেখেতৰ মানে ই টুৱেণ্টি পেট্ৰল ভৰোৱাত তেখেতৰ ফিউল পাম্পে বেয়া হৈ গল, তেখেতে মানে খংত একেবাৰে অগ্নিশৰ্মা হৈ একেবাৰে তেখেতে সামাজিক মাধ্যমত ভিডিঅ' প্ৰস্তুত কৰি দি দিছে তুমি এইটো দেখিছা মই পঠাইছিলোঁ লিংক
অ', অ', মই শুনিছিলোঁ মানে সামাজিক মাধ্যমত দেখিছিলোঁ মই। এই তাকেতো মানে এতিয়া মানে ধৰিব পৰিছোঁ আৰু মই তাকেতো একেবাৰে হ'ব নালাগে এইবিলাক। মানে গাড়ী আৰু তোমাৰটো বাইকহে কিন্তু গাড়ীবিলাকটো আৰু বহুত তাৰ মানে ডাবুল খৰচা হৈ যাব তেতিয়া, খৰচ হৈ যাব। হঠাৎ তেতিয়া দুগুণ খৰচ হৈ যাব, মানে চাৰি হাজাৰ, দহ হাজাৰ তেনেকে মানে বহুত পইচা হৈ যাব। এ মানে সাধাৰণ মানুহ চলাটো টান হৈছে দিয়া।
অ', তাকেইেতো, মানে এনেকুৱা ধৰণৰ হঠাৎ যদি তোমাৰ এই চৰকাৰে এতিয়া কৈ দিছে যে মানে তেওঁলোকে মানে টেষ্টিংহে কৰি আছে, পৰীক্ষা কৰি আছে আৰে পৰীক্ষা যদি কৰিছে, আমাৰ গাড়ীবোৰ কি হব, ধ্বংস হৈ যাব দেখোন? ই টুৱেন্টি ভৰাওতে-ভৰাওতে। হয়নে এতিয়া যেনেকে মোৰ সমস্যা হ'ল।
পৰীক্ষা কত আমাৰ ইয়াত মানে আমাৰ-আমাৰ লগত কিয় পৰীক্ষা কৰিব লাগে? তেওঁলোকৰ নিজৰ ভবিয়া গাড়ীৰ লগত পৰীক্ষা কৰিব লাগে।
অ', চৰকাৰৰ ধাৰা বেলেগকৈ তেওঁলোকে পৰীক্ষা কৰক কেইখনমান গাড়ী।
অ', এটোৱেতো তেওঁলোকৰ নিজাববীয়া গাড়ী থাকক। আমাৰ লগত চবৰে একেই হব।
হয়-হয়, ঠিকেই। এতিয়া ইথানল মোৰ এইখন মানে এই মানে যিখন য়ামাহাৰ ৰেই জেড আৰ ইছ যিখন তোমাৰ দুই হেজাৰ একৈশ চনৰ হয়। একৈশ চনৰ গাড়ী। বেছি পুৰণি নহয় তথাপিও মানে ই টুৱেণ্টি চাপৰ্ট নকৰে নি ই টেনলৈকে আছিলে নেকি?
অ'
ই টেন, ই ফিফটিন এনেকে থাকে নহয়? মানে ই টুৱেণ্টিৰ অৰ্থাৎ তুমি জানানে নাই?
ই টুৱেণ্টি অ'ট
ই টুৱেণ্টিৰ অৰ্থটো হৈছে মানে বিশ শতাংশ ইথানল মানে ইথানল মানে হৈছে তোমাৰ কুঁহিয়াৰ, যিটো কুঁহিয়াৰৰ পৰা মানে ফাৰ্মেনটচন কৰি চেনীৰ যিহেতু হয় আৰু সেইটো মিঠা যিহেতু হয় মানে মানে সেইটো ফাৰমেনতেচন কৰি মানে এটা মানে ৱাইন টাইপৰ এনেকুৱা বনাই, আৰু সেইটো বনোৱাৰ ফলত মানে পেট্ৰ'লৰ লগত মিহলাই দিলে ধুনীয়াকৈ মানে মিল খায়, সেইটো। তাৰ ফলত মানে গাড়ীত এনেকে ভৰাই মানে পেট্ৰল এনেকে চ চলে মানে আৰু।
অ'।
এতিয়া জাৰ্মানীও বোলে শুনা মতে এইবোৰ মানে পৰীক্ষা-নিৰীক্ষা কৰি আছে।
অ', তাকেতো-তাকেতো মানে শুনা মতে ভাল লাগে ই টুৱেণ্টি বা এনেকুৱা মানে বিশ পাৰ্চেন্ট ইন্থানল যত পেট্ৰল ব্যৱহাৰ কমকে হ'ব সেইটো ভাল লাগে কিন্তু মানে সঁচাকৈ যদি মানে এই চলাবলৈ এইবিলাক মানে হেৰি হয় কিন্তু বহুত দিগদাৰ আৰু।
উম।
অ', এদিনা মানে মই বাতৰি কাকতত পালোঁ এই এনেকুৱা মানে এই শ্বিলঙৰ এটা বৰ্ণিহাট বুলি জেগা আছে নেকি
অ', হয়-হয়-হয়।
তাৰে-তাৰে ই টুৱেণ্টিৰ কাৰণে মানে বহুত মানে প্ৰদূষণ হৈ গৈছে। এজন মানে সাংবাদিকে শুনি, মানে মনট পৰিছে ন?
হয় মই দেখিছিলোঁ হয়, সাংবাদিক এজনে গৈ মানে তাৰে গছৰ পাত বিলাক মানে একেবাৰে আঠালেটেইয়া হৈ গৈছে কলা এটা তৰব বহি গৈছে ন? দেখুৱাইছিলে।
এইবোৰৰ নামত মানে এনেকুৱা মানে আমাক প্ৰদূষিত হৈ আছে আমি অথচ ইমান গমেই নাপাওঁ। প কিন্তু আহিলে ভাৱোঁ কি বাপ্ৰে, ইমান প্ৰদূষণ কমাই এইবিলাকে। কিন্তু অথচ এইবিলাক মানে
এনেকুৱা হৈছে ফুটা বাল্টিত পানী ভৰোৱা নিচিনা কথা হৈছে। চাব দেই মানে এতিয়া ই টু ই টুৱেণ্টি পেট্ৰল বনাই প্ৰদূষণ কমাব বিচাৰিছে কিন্তু ই টুৱেণ্টি পে ল বনোৱাৰ কাৰণে আকৌ প্ৰদূষণে চুন সৃষ্টি হৈছে? তেতিয়াহ'লে ন নিবনুৱাই ভাল ইমান খৰচ কৰি।
একে পৰি যায় মানে কথাতটো আকৌ মানে লাষ্টত যায় একে-একে-একে হৈ যায়।
তুমি মানে এ এনেকৈ প্ৰদূ্ষন কৰা নাই কিন্তু তেনেকৈতো কৰিছা মানে বনাই লৈ। আৰু এতিয়া চাবা সেই বৰ্ণিহাট অঞ্চলৰ গোটেই ঠাই বোলে মানুহৰ বিভিন্ন ধৰণৰ শ্বাস প্ৰশ্বাসৰ সমস্যা ৰোগৰ কেঞ্চাৰ পৰ্যন্ত হৈ গৈছে ভাবি চোৱাচোন।
বপ্ৰে বাপ সঁচাকে মানে এ এইবোৰ মানে সচাকে বন্ধ হব লাগে। তেতিয়াহে মানে অলপমান ভাল হ'ব। মানে বন্ধ হলেও মানে ই নিয়ন্ত্ৰণভাৱে এনেকুৱা হয় এনেকুৱা হ'ব নালাগে আৰু মানে বন্ধ হৈ যাব নালাগে আৰু। যিহেতু এতিয়া নতুন মানে হেৰি আৰু তেওঁলোকৰ কনচেপ্ট বুলি কওঁ।
উম, হয়।
তাকেইতো।
তাকে এইবোৰ মানে চৰকাৰে আগতীয়াকৈ পৰিকল্পনা কৰি মানে ভাল ধৰণে বিশেষজ্ঞৰ দ্বাৰা মানে ধৰা চাই কি মানে আগবাঢ়িব লাগে, হঠাৎ এতিয়া এতিয়া চাোৱা ই টুৱেণ্টিৰ ফলত আমাৰ কেনেকুৱা কি সমস্যা হৈছে এটো মই এতিয়া
বিজা ক
মাধ্যম তুমি এতিয়া খুলিলে তুমি দেখা পাবাই।
হয়-হয়-হয়-হয়।
এতিয়া বহুত লগতে হ'ল গাড়ীখনৰ মই এনেকুৱা ধৰণৰ সমস্যা। গল মানে গাড়ীখন ভাল ধৰণে ষ্টাৰ্ট নহয়।
হয়-হয়-হয়, শী
ফিউল পাম্পৰ সমস্যা হ'ল, বহুত টকা ভৰিলোঁ। বেয়া লাগে দিয়াচোন আমিও মানে দুখীয়া ঘৰৰে মানুহ, উম
মানে সেইয় আৰু। আৰু ইয়াতকেও যদি দুখীয়া মানুহ থাকে তেওঁলোকৰ কি অৱস্থা হব মানে কিবা এক এখন মানে গাড়ী কিনিছে। এনেকে সদায়-সদায় মানে এনেকুৱা হৈ গলে তো আৰু সঁচাকে বা এই হ'ব নালাগে বাৰু এই আৰু বাকী ভাবোঁ এটোৱে। আৰু গাড়ী বুলি ক'লে সেইয় আৰু মানে মানুহৰ এটা ধুনীয়া এ যাব পাৰি কিন্তু এইবিলাকৰ নামত যদি এইবিলাক হৈ থাকে
হয়-হয়। মানুহৰ টো সমস্যা বাঢ়িবহে। পইচাও মানে শেষ পইচাও যাব আৰু মানে সমস্যাও সৃষ্টি কি হ'ব গাড়ীও বেয়া হ'ব। গতিকে মানে ভৱিষ্যতেটো ধৰা ই ভিয়ে হ'ব। কিন্তু মানে যেনেকৈ আগৰ মানে ভাল পেট্ৰলটো আছিল, পিয়ৰ পেট্ৰল টো সেইটো দিলে মানে ভাল ভাৱোঁ।
অ', অ', সেইটোৱে-সেইটোৱে। আগৰটোৱে চলি থাকিব লাগে মোৰ মতে।
অ'। তেতিয়াহলে বন্ধু আজি ভালে লাগিল তোমাৰ বিষয় বিষয়ৰ লগত এই বিষয়ে আলোচনা কৰি। আ আমি ইয়াতে আজি সামৰোঁ দিয়া।
বাৰু ঠিক আছে, ভাল লাগিল, হয়।
ধন্যবাদ।